অ', কোৱা এই ঘৰতে তুমি?
এ মই ঘৰতে আছো।
অ', অ', বাকী খবৰ খাতি ভালেই ন?
খবৰ পাতি অ জীয়াই আছো দিয়া নমৰি জীয়াই আছো আৰু।
অ', ঘৰত চবে ভালে নহয়?
এই আছে আছে চবৰে ভাল।
অ', অ', এই আছোঁ দিয়া জিয়াই। দি গৰম পৰিছে আৰু এই আছে আৰু গৰমত কি কৰিবো।
অ', এই গৰম কি ক'ব আমাৰ ফালেহে। মই ভাবো মোৰ গাতহে বেছি গৰম লাগিছে নেকি বেলিটো আকৌ মো পিঠিতে পৰা নিচনাহে লাগিছে।
অ', অ', তুমি আৰু দেই।
উপায় নাই মানে এনেকুৱা হৈ গৈছে মানে।
হয় হয় পিছে ভাত। আজি থাৰ্টি টু মান দিছে নেকি বত্ৰিছ তেত্ৰিছ মান তেনেকে।
অ', অ', মই আজি নাচালো। ইমান মানে দিব লাগে গৰমতটো পৰিছেতো বহুত।
হয় হয় পিছে ভাত পানী খালান নাই?
ভাত পানী খালোঁ দিয়া।
অ অ।
গমৰ মাজতে আজি তোমাৰ মাছে। আৰু এইফালে ভোল ভাজি, আলু পিটিকা, সেনেকে খালো আও কিনো খাম আৰু।
ঠিকে আছে।
উম তোমালোকে কিহে খালা?
অ আমি মাংস দি খালোঁ দিয়া।
ব বঢ়িয়া কি মাংস?
এই গাহৰি।
এই বৰিয়া মোৰ ফেভৰেটটোৱে তুমি তোমালোকে আজি চলাইছা।
অ এ খাই দিলো আৰু গৰমত কি কৰিবা আৰু
ঠিকে আছে ঠিকে আছে খাব লাগে
অঁ অঁঁ দিয়াচোন কোৱা বাৰু
আহ মোৰ উদ্দেশ্যয় এটা আছে তোমাৰ লগত
অ কোৱাচোন
পূজা চাব যাব লাগ যে নহয়
অঁ অঁ ক'ত যাবা এতিয়াবা
মই ভাবিছো এইবাৰ নগাঁও চগা যাওঁ নেকি
অ অ কেতিয়ালৈবাৰ দুৰ্গা পূা আ বাা অক্টোবৰ নে ছেপ্্তেম্বৰ
তোমাৰ এবাৰ ছেপ্তেম্বৰ মাহ পৰিব নেকি
অঁ অঁ অঁ ক'ত যোৱাটো ভাবিছা
মই নগাঁও যাম বুলি ভাবিছো
অ অ ঠিকে আছে নহ'লে নাই নাই নাই
অ যোৱা অ যোৱ বাৰো নগলো আমি নগলো মানে মানে এইফালটো চটো নগজে
হয় আমিতো যোৱাবাৰ তাৰ আগৰবাৰ আমি গুৱাহাটী গৈছিলোঁ
গুৱাহাটী গৈছিল
হয় হয় খুব আনন্দ কৰিলোঁ কিন্তু
আনন্দ আনন্দ হৈছে লাগিছিল সেইকাৰণে বোলেো এবাৰ নগাঁও যা নেকি
হয় হয় এবাৰ নগাঁও ছাইডে যোৱাটো ভাল হ'ব
উম
আমি এনেকৈ নগাঁও তেজপুৰ হয় তেজপুৰ দুয়োটা ছাইড চাই দিব পাৰিম
চাই দিক কিন্তু ৰাতিপুৱা অলপ সোনকালে যাব লাগিব ন
হয় হয় লগৰ দুটা ঘৰতে খোৱা খোৱা বোৱা হ'ব
অ এই অবিনাশনৰ ঘৰতে সোমাব লাগিব ইি মাটিও আছিলে অক্ষিনাচনৰ ঘৰত সোমাই আহিব লাগিব আহ ইয়াৰ পৰা অলপ শুন ইয়াৰ পৰাা অলপ ঠিকে কৈছা তুমি বাৰু মোৰ
থে
তেজপুৰ এেনেকে লগৰ দুজন আছে কিন্তু হ'লেও অভিনাশনৰ ঘৰলৈকে যাওঁ এতিয়া সিউ মাটি আছে বহুত দিন মোকলো তাকে কৈছো পূজাতে যাম বুলি সিহঁতৰ অ তাতেতো তেজপুৰত অলপ ডাঙ পূজাতো ডাঙৰে হয়
হয় হয় হয় আৰু এটা তোমাৰ তোমাৰ যে লগৰ লগৰ এটা যে আছিলে হয় হয় অ ঠিকে আছে
সি যাম বুলি কৈছে উৎপলকো কৈছেো মই স অ', সি আকৌ এইবিলাকত ভাল আকৌ।
হয়, হয়।
কি বল মনে পূজাজছছে বল তাত মানে ক'লে হ'লে এই বেলেগ একো নহয় অ' যাম এইটো দুটাহে
অ', অ'। অ', অ', এতিয়া সেইবোৰ বাদদে এতিয়া জেলেপি খুৱাব লাগিব নহয় দুৰ্গা পুজাত।
জেলেপি খুৱাব লাগিব মানে ক'ত‌ আমি আটাইকেইজনে পইচা চইচা তুলি কৰি
হয়, হয়, হয় আমি প্ৰথম মাক‌ দৰ্শন কৰি ল'ম তাৰপিছত ঘূৰি আৰু জেলেপি খাম আৰু।
অ'।
হয়নে নাই? এতিয়া আমি পাঁচ ছটামান পাঁচ ছটামান হ'ম পাঁচ ছয় কেজি ল'ম আৰু কিনি। একেলগে বহি খাম আৰু।
অ', আৰু অহা টাইমত অবিনাশহঁতৰ ঘৰলৈ সোমাই আহিম।
হয়, হয়।
ন তাৰ তালৈকো অলপ সুলমা চুলমা আহ খোৱা বোৱা কৰি ৰাতি আকৌ অহা টাইমত আমি পূজাতো ধুনীয়াকে চাই আহিব পাৰিম।
হয়, হয় ধুনীয়াকৈ চাই হয়।
যোৱা আৰু যোৱা বাৰৰ দৰে নকৰো আমি যোৱা বাৰতো আমি জেলপি চেলপি তেনেকে খোৱা সময় নহ'ল। তাতে গুৱাহাটীলৈ গ'লো‌ যে আৰু এবাৰ যোৱা যোৱাৰ বাৰৰ নিচিনা আমি হেৰি নকৰোঁ গম পাইছা লাইন‌ গাড়ীত নাযাওঁ। লাইন গাড়ীত নাযাওঁ আমি বাইক চাইক লৈ যাম।
হয় নহয় সেইটো হয় বাৰু আৰু এইয়া উৎপল যে।
অ'।
উৎপলয়ে‌ যে আকৌ পনীয়া দ্ৰৱটো খাই দিয়ে যে অলপ দিগদাৰ কৰি দিয়ে।
অ', সেইটোয়েতো অলপ দিগদাৰ লাগে।
এতিয়া ক'লেও নুশুনে কি ক'বা আৰু এইটো। বয়সেই আৰু যৌৱনৰ বয়স।
সেইটোৱেটো ঠিকে কৈছা। এতিয়া সি তাক উপায় নাই সি এইটো বিচাৰে নিজৰ হেৰিটো।
এইবাৰ কিন্তু মহাবিদ্যালয়ত আমি সৰস্বতী পূজাটো খুব আনন্দ কৰিলোঁ আৰু।
অ', ঠিকে কৈছ অ'।
ভাল লাগিল ন?
ভাল লাগিলে আগৰ মেম'ৰিবোৰ আছেই।
হয়, হয়, হয় আৰু কলেজ মহাবিদ্যালয় আমাৰ যোনটো দিছিলে পুুৰী চব্জী
অ', এই থেপা থেপিৰ মাজতে হ'লেও ভাল লাগিছিলে অ'।
গৰম সেইকাৰণে গৰমে নি সিঁচিৰিয়ে খাবা নে নে পুৰি চব্জিয়ে খাবা।
উপায় নাই গোটেই লুতোৰী পুতোৰী হৈ গৈছেগে।
হয়, হয় সেই একদম কি বনাইছে একদম।
খিনি বেয়া বেয়া হোৱা নাছিল কিন্তু দেই ভাল হৈছিল।
কেনেকে পাঁচ ছ-ছখন গমেই নাপালো।
অ', মই দুবাৰ খুজি খাইছো। এইবাৰ পূজাত।
দুবাৰ, মোক আকৌ হেৰি উৎপলে কৈছে তুমি বোলে চাৰিবা নে পাঁচ
নাই অলপ বেছিকে কৈ দিলে সি দুবাৰ হে লৈছো মই।
অ', নাই সি এনেই ধেমালিতে কৈছে চাগে।
অ অ হ'ব ভ এক নাই সি অ সি মানুহটো অলপমান ধেমেলীয়া মানুহ মানে জমনি চমনি কৰি ভাল পায়াহি
হয় ঠিকে আছে অলপ অলপ জীৱনটোত অলপ ধেমালি কৰিব লাগে তেতিয়াহে
অ হাঁহি দিমালি চলত থাক হাঁহি ত মে অ ঠিকে কৈছে অ
পাৰোঁ সেইবোৰ বাদ দি আমি এতিয়া দুূৰ্গা পূজা যোৱাটো মানে একদম ন গত যোৱাটো একদম সঁচা ন
ন নগাঁও নও তেজপুৰ আমিতো যিহেতু ই ইয়াতে অ আমিতো যিহেতু ইয়াৰ পৰা সোনকালে যামেই
অঁ এতিয়া
ক'বাত চাহ তাহ খাই বৈ আমি যাম নয় তেজপুৰলৈ
হয় হয় এতিয়া আমি এদিন গোটেইকেইটা লগ হৈ গৰম বন্ধতে
উম
এদিন কোনোবা এখন ঠাইত লৈ ধুনীয়াকে আলোচনা কৰিম পূজা পাঠ চাম কি চাম কেনেকৈ কি কৰিম গোটেইখিনি কথা পাতিম লগৰখনিয়ীয়ে নে কি কোৱা
অ ঠিকে কৈছে অ অলপ মানে ঘপকে ওলোৱাাতো অলপ অসুবিধা হয় টকা পইচাও কথা থাকে
হয় হয় হয়
এতিয়া অলপ আগতীয়াকৈ অলপ আল আলপ আলোচনা হৈ থাকিলে ভাল হয়
হয়
কতি দগা পাছ ক'ত কেনেকে খৰচ কৰিম সেইবিলাক মানে প্লেনিংটো আগতীয়াকে থাকে যে ভাল হয়
হয় হয়
এইয়া ভালো ব
ঠিক হয় হয় ঠিকে কৈছে অঁ খালি তাক অলপ ক'ব লাগিব পনীয়া দবটো অলপ কমাই খাবা বুলি
তাকেইেতো
হয় মানে গোটেইটো অকলে খাই দিয়ে ন মানে মানুহটো কি কৰিম আৰু
আমিটো স লাগে নকৰো
অঁ আৰু এতিয়া কি কৰি আছা কোৱা
এতিয়া তাকেই আছো এতিয়া ভাত পানী খাই বৈ গৰমতে
অঁ অঁ ঠিকে আছে বাকী দিম দিনটো কি কৰি থাকা
দিনতটো এইফালে আজি এইফালে অলপ গাঢ়িছা গাড়ী চাৰ্ভিচিং কৰি কৰি নিলো ওচৰতে আৰু অলপ হোৱা চছ কৰি আহিলোঁ
হয়
এনেকে দিন গ'ল আৰু আকৌ আমাৰ ইয়াত তাতে মানে দেওবাৰ বজা বহে সাপ্তাহিক তাতে বজা সমা কৰি
ঠিকে আছে ভা ভালে ভালে থাকা আৰু গৰম কেনেকুৱা পইচা অলপ কমাই বাহিৰ যাবা আৰু
অ উপায় আৰু নগলেও নহয় এতিয়া
দুৰ্গা পূজালৈ এতিয়া গৰমটো কমে নামায় আৰু
সেইটোৱে সেইটোৱেত মই চিন্তা কৰিছো যোৱা বাৰো বহুত বহুত গৰম দিলে
হয় ইমান গৰমো দিব নালাগে ঠাণ্ডাও দিব নালাগে সমাজ মাজত থাকিলেই হ'ল আৰু নাই কি কোৱা
ঠিকেই আ যোৱাবাৰ যিটো গৰম দিলে পূজাত
হয়।
এইটো ভালকে চাব নাপালো এয়া
অ', কি ক'বা আৰু
আৰু মানে কি তাতে লাইন গেট গ'লো আৰু গাড়ী পাম নাপাম এনেকে এ সেইটো ভয়তে আমি এইটো সোনকালে ওলাই দিব লগা হ'ল।
অ', সেয়াই আৰু কি ক'বা আৰু
এইবাৰ সেইটো কাৰণে আমি নিজৰ বাইক গাড়ী যি আছে তাকে লৈ যায়
তোমালোকৰ গাডীনেকে লৈ ল'বা আৰু
অ', তাকেতো মই সেইটোও চিন্তা কৰিছো যদি লগৰ কেইটা যদি মোক কেনেকে কয় তেতিয়াহলে উপায়তটো নাই ন
হয় হয় এতিয়া যদি গাড়ীখন নোলয় তেতিয়া সেইৰিখনকে ল'ব তোমাৰ এক্স এল হাণ্ড্ৰেডখনকে মোৰখনটো বেয়া হৈ আছে।
ৰৈ লৈ যাওঁই এক্স এেল হাড্ৰেড কি হয় তুমি জোৰ নাই বুলি ভাবিছা নেকি?
নহয় সেইটো কথাই কোৱা নাই মানে তে তেলৰ দায়িত্বটো মোৰ আৰু
অ', অ', হ'ব হ'ব পাঁচ এত ভালেই হ'লা
এক্সেল হাড্ৰেডখন ল'ব আৰু
অ', হ'ব এই মোৰ আমাৰ আকৌ দুখন আছে গম পাইছেনে
অ', মই জানো বাৰু
অ', মই এখন মই কলেজত নিওঁ আৰু এখন দেউতাই চলাই মানে এইফালে ভাল বিজনেছ চজনেছ কৰি আছে।
অ', অ', ঠিকে আছে হয়
লৈ লৈ যায়।
অ', ঠিকে আছে কিনো ক'বা দুখীয়া মানুহ আৰু এতিয়া ধনী মানুহৰ নিচিনা আমাকো কে টি এম দিও দিব নোৱাৰে হয়নে
অ', ঠিকে কৈছে সেইবিলাক দুখো এতিয়া লাভ নাই অ এতিয়া যি
হয় ভগৱানে যি দিছে তাতে সন্তুষ্ট ভগৱানে দিছে যেতিয়া আৰু কষ্ট কৰি খাব লাগিব কৰিব লাগিব হয় নে নাই সেইটো কাৰণে কৈছোঁ আমি আমি আলোচনা কৰিম এখন হেই এ বাজেট কেনেকুৱা হয় কিমান টকা কি কৰিব ল হয় নে নাই আমিতো ধনী লোৱাৰ নিচিনা টকা পইচা নাই ইমান
অ', ঠিকে কৈছে বাৰু একো নাই বাৰু আমি এখনকে লৈ যাম বাৰু
হয় হয় তোমাৰ সেইখনকে লবা মিলাই কৰি তেল ভৰা আম পঞ্চাছ টকা পঞ্চাছ টকা।
অ', হ'ব দিয়া অ' কথা নাই অ' চলি আহিমত মুঠতে গৈ ঘূৰি আহিলে হ'ল আৰু
অ', হয় ভালে বোলে ভগৱানৰ কৃপাত
লগ পাই আৰু আলোচনা কৰিম আৰু ন
হয় হয় এদিন জুবিন ক্ষেত্ৰতো আহিম গৈ দিয়া।
অ', তালৈ সেই প্ৰথমতে যোৱা সেইদিন যোৱাই নাই যাব লাগিছিল দেই
হ'লেই এমাহমান হ'লে যোৱাই নাই।
কেইমাহ মান হৈ গ'ল আৰু এ এনেই ফুৰিবলৈ যোৱাৰ চগাতে চাই পাৰিম আৰু
মনত পৰিছে মানে চাই আহিব লাগিব।
একো নাই আৰু তাতে নতুন চাইন্ঞ্চ মিউজিয়াম বনাইছে তাতে সেইটো চাই
বিজ্ঞানৰ যোনবিলাক ইচ্ছা আহিম ভাল লাগিব।
অ', উম
অ', অ', দিয়া অ', অ', ঠিকে আছে। নহ'লে ৰাখিছোঁ নহ'লে অ, অ, দিয়া দিয়া।
অ,